হেল্ল',
নমস্কাৰ জনাইছো প্ৰথমে আপোনাক
উম, নমস্কাৰ
আপুনি ব্যস্ত আছে নেকি?
নাই, ব্যস্ত নাই দিয়ক
হয়, আমি আজি প পানীৰ ওপৰত কথা পাতি বিচাৰিছোঁ।
হয়, বানপানী আচ্ছা অ, আমাৰ বানপানী অঁ অসমৰ বহুত অঞ্চলত হোৱা দেখা যায়। উজদি নামনি বুলি একো কথা নাই। সকলোতে বানপানীয়ে। কাৰণবোৰ মানে আমাৰ অসমত নদ -নদী বহুত আছে। যাৰ ফলত মথাউৰি এইবোৰ ভাঙি বানপানীৰ সৃষ্টি হয়। আৰু বিশেষকে আমাৰ অসমত আগতে বানপানী বেছিকৈ হোৱা নাছিল। এবাৰ উঊনৈছশ পঞ্চাছ চন ফিৰিত ভূমিকম্প এটা হৈছিল হয়। সেই ডাঙৰ পিছত আমাৰ অসমত নানান ঠাইত বানপানী হোৱা দেখা যায়।
হয়।
আৰু আপোনাৰ পৰা অলপ বানপানীৰ ওপৰত- কথা জানিব বিচ এ বানপানীত কি কি সমস্যা হ'ল? আপোনাৰ পৰা অলপ জানিব বিচাৰিছোঁ।
হয় বানপানীবোৰ বুলি ক'লে আমাৰ এইফালে বিশেষকে সমস্যা হয়। ঘৰ বাৰী বোৰ ভাঙি যায় মানুহৰ আশ্ৰয় শিবিৰত- থাকিব লগীয়া হয়, খেতি বাতি বহুখিনি নষ্ট হয়। আমাৰ যিহেতু অসমত খেতিয়ক সকলৰ বিশেষ- ভূমিকা আছে। ত খেতিয়কসকললে বহুখিনি ক্ষতি সাধন হোৱা দেখা যায়। খাদ্যৰ অভাৱ হয়।
খাদ্যৰ অভাৱ হয়,
হয় যাতায়ত বৰ বন্ধ হয়, ৰাস্তাবোৰৰ বহুখিনি সমস্যা দেখা যায়, সেইবোৰ বহুখিনি খতি
অ আৰু গৰু-ম'হ, হাঁহ -কুকুৰা এইবোৰৰো বহুত ক্ষতি স বহুখিনি ক্ষতি হয়। হয় বানপানী আৰু বানপানীটো আগতে আমাৰ গাঁও অঞ্চলবোৰত হৈছিল এতিয়াতো গুৱাহাটী- আৰু ডাঙৰ- ডাঙৰ নগৰ-মহানগৰবোৰতো কৃত্ৰিম বানপানী হয়।
হয়, সেইবোৰ সময় নাথাকে মানে বাৰিষা বা খৰালি হিচাপত নাথাকে আৰু সেইবোৰ হঠাৎ হৈ যায় কৃত্ৰিম বান-বানপানী মই।
সেইটো বৰষুণ দিলে হৈ যায় আৰু সেই বান ৰ মুখ্য এ সমস্যা আমাৰ মানুহবোৰৰ কাৰণেই হয়। মানুহবোৰে ঘৰ- বাৰী বোৰ মানে নলা-নৰ্দমাবোৰ নাৰখাকৈ? ঘৰ বাৰীবোৰ বনাই তাৰ ফলত পানীটো ওলাই যাব নোৱাৰে সেই কাৰণে কৃত্ৰিম বানপানী হয়, জাবৰ- জোথৰ ফলতো হয় বানপানী বহুতকেইটাই আছে।
সেইবোৰ মানুহে জানিব লাগিব মানুহে হয় তাত কেইদিন বানপানী নহ'বৰ কাৰণে মানুহে হাতত পদক্ষেপ ল'ব লাগিব।
অ' হাতত পদক্ষেপ লব লাগে বা আৰু বিশেষকে আমাৰ অসমত ব্ৰহ্মপুত্ৰ নদীকে ধৰি আৰু কিছুমানো উপনদীও আছে ব্ৰহ্মপুত্ৰৰ পৰা ওলাই অহা সেই নদীবোৰ বহুত বেছি আছে অসমত, সেইকাৰণে আৰু বানপানীৰ সমস্যাটো সমাধান কৰা ইমান সহজো নহয় অসমত বিশেষকে। এতিয়া কৃষ্টিম বানপানীত টো নোহোৱা কৰিব পাৰি যদি, সকলো মানুহে ভাল হয় একত্ৰিত ব্যৱস্থা লয় আহ কিন্তু আমাৰ যিবোৰ নদ-নদীৰ পৰা হোৱা বানপানী তোৰ কাৰণে মথাউৰিবোৰৰ ওপৰত কিছুমান কাম কৰিব লাগিব বুলি মই ভাবো।
হয় মা-মাথাউৰিবোৰক আপোনাৰ ডাঙৰকৈ বান্ধিব লাগিব। সেইবোৰ যেন উ বানপানী আহি ভাঙিব নোৱাৰে সেইবোৰ অলপ মজবুত কৰি বান্ধিলে তেতিয়া বানপানী অলপ হ'লেও। আপোনাৰ সকাহ হ'ব বানপানীৰ।
বহুত খিনিয়ে সকাহ হ'ব আৰু বানপানীৰ। পৰা খেতিয়কসকলৰ এ। অপকাৰটো হয়ে, কিছুমান উপকাৰো ধৰক মানুহসকলৰ এ বানপানী আহিলে মাটিটোত পলস পায়। যাৰ ফলত খেতি ভাল হয়। অ' আৰু কিছুমান গছ। আহ, বানপানীতো উভালি আহে তাৰ পৰা মান সমৰ মানুহে।
ব্যৱহাৰ কৰে কাঠ খৰি হিচাপে ব্যৱহাৰ কৰে।
হয়, বানপানী যোৱাৰ পিছত সেইবোৰ শুকাই আপোনাৰ ভালকৈ।
সেইটো উম, ব্যৱহাৰ কৰিব পাৰি। আৰু বানপানীৰ ফলত গৰাখহনীয়া, ভূমিস্খলন এইবোৰ। হয় ন সেইটোটো প্ৰধান। উম, বানপানীত নাই আমাৰ অসমত যদি বানপানীতটো এ, কৃত্ৰিম বানপানীতো নোহোৱা কৰিব লাগে, তাৰ ওপৰত আপুনি কিবা ক'ব নেকি মহানগৰ। অঞ্চলত যি গুৱাহাটীত এইবোৰ বানপানী হয় তাৰ ওপৰত। তোমাৰ কিবা মতামত আছে নেকি।
হয়, বিশেষকে আমাৰ এতিয়া অসমত দেখিবলৈ পোৱা যে গুৱাহাটীত বানপানীৰ কৃত্ৰিম বানপানীৰ প্ৰভাৱ বেছিকৈ পৰে।
হয়, পৰে বহুত।
হয় কাৰণ সেইটো আপোনাৰ যেতিয়া হ'লে কোন সময়ত আহিব। টো কোননেও গ'ম নাপায় ত' সেইবোৰৰ ওপৰত মই হ'ব এইে বিচাৰো যে সেইবোৰ নলা নৰ্দামাবোৰ চাফ চিকুণ ৰাখিব লাগে। মহানগৰীৰ মানুহবোৰে আৰু আপোনাৰ নিজৰ। পৰিৱেশ টো পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু পাহাৰবোৰ কাটি যেন ঘৰ নবনাই কাৰণ পাহাৰ। বোৰৰ কাৰণে পাহাৰৰ পৰা মাটিবোৰ খোৱাৰ ফলত সেই খহি যায় বানপানীৰ সেয়ত সেইবোৰো অলপ নিজে সাৱধানতা ল'ব লাগে।
অ' নিজে সাৱধানতা ল'ব লাগে আৰু মইও ভাবো কিট। কৃত্ৰিম বানপানীৰ কাৰণে আমাৰ যিটো গুৱাহাটীত। ভৰলো নদী আছে, সেই ভৰলো নদীতো যিহেতু ব্ৰহ্মপুত্ৰৰ লগত কানেক্ট হয় সংযোগ আছে, গতিকে গুৱাহাটীৰ কৃত্ৰিম বানপানীত। যাতে ব্ৰহ্মপুত্ৰত ডাইৰেক্ট নগলো ভৰলো নদীটোত যায়। আৰু ভৰলো নদীৰ পাৰীতেয়া ব্ৰহ্মপুত্ৰত পেলাই দিব পাৰিব পানীটো। তাৰ ওপৰত যদি অসম চৰকাৰে কিছুমান ব্যৱস্থা লয়।
অ' সেইটো পদক্ষেপ ল'ব পাৰিলেতো বহুখিনিয়ে ভাল। মানুহৰ লাভানিত হ'ব। সেইবোৰ অসম চৰকাৰে যদি আমাৰ পদক্ষেপ ল'ব বিচাৰে। সেইটো আমি সঁচাকৈয়ে লাভান্বিত হওঁ।
সেইটো আৰু তাৰ ফলত অলপ টকা পইচা বেছি লাগিব ইঞ্জিনিয়াৰ। হওঁক ভাল কাম কৰিব লাগিব।
হয়, হয়, সেইবোৰ অসম চৰকাৰে গুৰুত্ব দি অলপ চালে।
সেইটো আৰু এতিয়া বৰ্তমান সময়ততো মাথদেবৰ বোৰ বহুত খিনি ভালো কৰিছে।
হয়।
এ মাথাউৰি তলত বস্তা পাৰি দিয়ে। মাটি ভৰাই, শিল ভৰাই আৰু আজিকালি
পিছে।
আৰু আজিকালি ব্লক ৰাস্তাও দিছে কৰি মাথাউৰৰ ওপৰত সেইদৰে আপুনি গমেই পাইছে হয়টো।
অহ, সেইটো সেইবোৰতো আপোনাৰ গাঁৱে ভুঞে বিশেষকৈ দি দিছেই।
দিছে আৰু বিশেষকে আমাৰ নামনি অঞ্চলত পাগলা দিয়া নদীটোৰ কাৰণে বানপানীটো বেছি হয়।
হয়।
পাগল দিয়া নদীতো কোন মুহূৰ্তত কি ৰূপ ধাৰণ কৰে কোনেও নাজানে।
কোনেও নাজানে সেইটো।
আৰু আমাৰ অসম যিহেতু বৰষুণ প্ৰধান অঞ্চল বুলিয়ে ক'ব লাগিব আমাৰ মৌচুমী জলবায়ুৰ। কাৰণে, সেইকাৰণে ইয়াত বহুত বেছি বৰষুণ হয় তাৰফলতো বানপানীয়ে বহুত বেছি সেই কৰে আৰু। ক্ষতি কৰে।
পানীৰ অহা দেখা যায়। অৰুণাচল, ভূটান, আপোনাৰ মেঘালয়ৰ, পৰা পানীবোৰ বাগৰি আহি আমাৰ নৈবোৰত সেইবোৰ নৈবোৰ উপচি পৰাৰ ফলতো আপোনাৰ বানপানী হয়, সেইটোও এটা কাৰণ বুলি ভাবোঁ মই।
অহ, সেইটোও এটা কাৰণ। সেইটোতো বহুত ভাল কাৰণেই ক'লে আপুনি।
হয়। কাৰণ অসমৰ গাতে লাগি থকা এইবোৰ ঠাই।
হাবি-বন পৰ পাৰ্বত-পাহাৰ সকলো আছে সেইবাবে। তোৰ বহুত বেছি। কিন্তু তাৰফলত এ বানপানীটো ৰোধ কৰিবৰ কাৰণে। আপুনি কিবা ক'ব নেকি? আমাৰ অসমৰ যোনটো নদ-নদীৰ পৰা হোৱা বানপানী।
নদ ঋ-নদী পৰত বানপানীৰ বিষয়ে মই ক'বলৈ গ'লে নদ-নদীবোৰত মাথাউৰিবোৰ প্ৰথমে আপোনাৰ হেৰি কৰিব লাগিব।
হয়, হয়। অহ, বান্ধিব আৰু
হয়। সেইবোৰ জনসাধাৰণতে লগ লাগি বান্ধিব লাগিব, অকল আপোনাৰ চৰকাৰকে যে আশা কৰি থাকিব সেইটোও নহয়। আম। হয়, হয়। সেইবোৰ আমাৰ ওচৰে পাজৰে থকা আপোনাৰ গাঁৱৰ অঞ্চলৰ ৰাইজে যদি আপোনাৰ লগ হৈ একত্ৰিত হৈ যদি আপুনি পদক্ষেপ লয় নিশ্চয় অলপ হ'লেও সকাহ হ'ব। বছৰত অলপ খেতিয়কসকলৰ হয়, হয়। খেতিয়কসকলৰ অলপ হ'লেও আপোনাৰ উম, কষ্টটো হ'বলৈ কমিব, যিখিনি আপোনাৰ খেতিয়কসকলে ইমান খিনি নষ্ট হয় বানপানীৰ ফলত। হয় আপোনাৰ যোৱা বছৰটো দেখা গৈছে বহু অঞ্চলত পাপাগল দিয়া। নৈৰ পাৰত থকা বহু অঞ্চলৰ মানুহে আপোনাৰ খেতি কৰিব পৰা নাই। বানপানীৰ ফলত। বানপানী যিখিনি সময়ত আপোনাৰ খেতি কৰিব লগা হয়, সেইখিনি সময়ত বানপানী বহুত হয়। ত' সেই পানীৰ প্ৰভাৱত আপোনাৰ খেতি বহুতৰে কৰিব পৰা নাই সেইটো দেখা দেখা গৈছে, আমাৰ ওচৰৰে যিহেতু পাগলদিয়া নৈত।
উম, আৰু এ ধৰক মই ভাবোঁ সৰু সুৰা বানপানী হ'লে কিন্তু আমাৰ যিমান অপকাৰ হয় তাতকৈ অলপ উপকাৰ বেছিয় হয়। অহ, হয়তো এ মানে কি হয় আমাৰ অসমত যিহেতু খেতি কৰে। বানপানীৰ ফলত মাটিতো অলপ সাৰুৱা হয়। আৰু আমাৰ ঠাইবোৰো চাফা কৰে। ধৰক বেয়া বস্তু আৱৰ্জনা গিলা। সেইবোৰ নদী উতুৱাই লৈ যায় আৰু মাছ পুঠিও এইবোৰ বৃদ্ধি
বহুখিনিয়ে বৃদ্ধি পায়।
অহ, আৰু বানপানীৰ সুযোগ লৈ যিবোৰ মানুহে নাও চলাই ইনকাম কৰে, তেওঁলোকৰো অলপ অৰ্থনৈতিক ভাৱে
হয়, সেইটোও ক'ব লাগিব আমি অকল আমাৰ আপোনাৰ অসুবিধা সধে যদি কওঁ সেইটো হ'লে আমাৰ ভুল হ'ব। কাৰণ, উম, যিবোৰ নাৱে উপাৰ্জন কৰে সেইবোৰৰ কথাও ভাবিব লাগিব। লাগিব আমি।
অ, ভাবিব লাগিব। তেওঁলোকে বহুতখিনি ইনকাম কৰে।
হয় আৰু বানপানীত আমাৰ চৰকাৰো কিছু কিছুমান ভাল ব্যৱস্থা লয় বানপানীওোৱা অঞ্চলত। খাদ্য দিয়ে ৰিলিফ বুলি কয়, চাউল দালি এইবোৰ দি মানুহ বিলাকক সহায় কৰে আৰুটো আপুনিটো প্ৰথমতে ক'লে আশ্ৰয় শিবিৰ পাতিছে।
হয়, আচৰি সব আজিকালি প প্ৰায় ঠাইতে পাতা দেখা যায়। সেইবোৰ চৰকাৰে সচাকৈয়ে আপোনাৰ সহায় কৰিছে বুলি ক'ব লাগিব।
হয়, বহুত খিনিয়ে সহায় ক
আৰু আমাৰ বানপানীৰ ফলত অসুবিধা বহুত হয় ৰাস্তা ঘাটবোৰ ভাঙি যায়, চৰকাৰে আৰু নতুনকে কৰিব লাগে। বহুত খিনিত টকা পইচা এনেই যোৱা বুলি ক'ব লাগে, ভাঙি যায়। তাৰ ফলত আৰু যদি নতুনকৈ কৰিব লাগে আৰু বহুত বেছি পইচা খৰচ হৈ যায় ন'। সেইটোৰ কাৰণে কিছুমান সমস্যাও আছে, হয়, আজি বাৰু আমি বানপানীৰ ওপৰত বহুখিনিয় কথা পাতিলোঁ ময়ও নজনা কথা জানিলোঁ, আপুনিও কলে।
হয়, মই আপোনাৰ পৰা বহুতখিনি নজনা জানিলোঁ। দিয়ক হ'ব দিয়ক।